হেল্ল' অ
আহ কি খবৰ তোমাৰ
অ ভালেই ভালেই ভাল তোমাৰ
উম ভালে মোৰ।
আহ কি কৰি আছা
মই কিবা খাবলৈ বনাওঁ ভাবিছো এতিয়া কি বনাও তাকে তুমি বৰ ধুনীয়া ধুনীয়া খাদ্য বনোৱা তোমাৰ ষ্টেটাছত দেখি থাকো মই এ তোমাকে সুধো বোলো। সেইকাৰণে ফোন কৰিছিলো
অ মানে চাহৰ লগত খাবলৈ নেকি আবেলি
উম', চাহৰ লগত খোৱাকে কি বনাওঁনো।
তাকে কি কিহেদি বনাম বুলি ভাবিছা মানে চুজি, পিঠাগুৰি, আটা
মই চুজি দি কিবা বনাওঁ ভাবিছো এতিয়া কি বনাওঁ একো আইডিয়া পোৱা নাই
অ', নিমখীয়া বনাব পাৰা বা মিঠাও বনাব পাৰা। কি খাই ভাল পোৱা নিমখীয়া ভাল পোৱা নে মিঠা খাই ভাল পোৱা?
মই দুয়োটাই ভাল পাওঁ বাৰু কিন্তু চাহৰ লগত নিমখীয়াই ভাল লাগিব আটাইতকে
চুজিৰ চুজিৰ চ চুজিৰ বল বনাব পৰা চুজিৰ বল
এইটো কেনেকুৱা আকৌ?
মানে হেৰি মানে হেৰি হয় অ', চুজি মানে প্ৰথমতে হেৰি কৰি ল'ব লাগে আৰু অ', এ অলপ মানে কেৰাহী হেৰি এটা বাচন এটাত মানে অলপ পানী মানে এবাটি যদি চুজি লোৱা তেতিয়া তুমি দুবাটি পানী দিব লাগিব পানীখিনি অলপ অলপ অলপ গৰম তাতে নিমখ অকণ দি পেলাই পানীখিনি উতলিবলৈ দি তাতে চুজিখিনি দি দিব লাগিব দি পেলাই লৰাই লৰাই মানে যেতিয়া হে হেৰি হৈ যাব ডাঠ হৈ যাব দৌৰ নিচিনা হ'ব মানে আটা মৰা নিচিনা
অ'
এটা মানে হেৰি তেনেকুৱা হেৰি এটা হ'ব আৰু মানে চুজিখিনি আটাৰ আটাৰ লাড়ুৰ নিচিনা হৈ যাবতো তেনেকে হেতাৰে লৰাই লৰাই থাকিলে তাৰপিছত গেছটো অফ কৰি দিবা অফ কৰি দি পেলাই তাৰ পাছতে বস্তুখিনি আট হাতত অকমান তেল সানি ল'ব লাগিব দেই তেল অকণ সানি লৈ সেইখিনি আটা মথা নিচিনা মানে লাড়ু কৰি সৰু সৰু সৰু সৰু বল বনাই ল'বা মানে নাৰিকল ৰং বেছি নাই ধৰা তাৰপিছত সেই বলখিনি ষ্টিম কৰি ভাপত দিব লাগিব তাৰমানে ভাপত দিয়া বাচন আছে তোমাৰ তেনেকুৱা খৰাহী জাতীয় বস্তু কেৰাহি এটাত গৰম কৰি অ', অ', অ', তেনেকুৱা ষ্টিমাৰ তাতে মানে সেই বলকেইটা মানে ভাপত দি দিবা ভাপত যেতিয়া বস্তুটো সিজ মানে অলপ পাঁচ মিনিট মান দি দিলেই মানে সেইখিনি সিজি যাব আৰু চাবা আৰু চা চালে গম পাবা নহয় সিজাটো নিজে বুজি পাবাটো তাৰপিছত সেইখিনি সিজাত পিছত নমাই থৈ এটা কেৰাহীত হেৰি কৰিবা অকমান ৰিফা ফাইন তেল দিবা তাতে সৰিয়হ আৰু হেৰি নৰসিংহ পাত অলপ মানে হেৰি কৰি নৰসিংহ গছ আছে নহয় ঘৰত
আছে আছে
কেইটামান ছিঙি আনিবা আনি তাৰ পাছতে তেলতে অলপ সৰিয়হ ফুটাই পেলাই তাতে আকৌ নৰসিংহ পাতকেইটা দি সেইকেইটা ভাজি লৈ সেইখিনি ভজা হোৱাৰ পিছত সেই বল খিনি তাত দি দিবা বেছি তেলো খৰচ নহয় বস্তু মানে সেই তেল ইমান নালাগে আৰু এচামুচমান তেল দিলেই হয় তাৰপিছত সেই স সৰিয়হৰ লগত নৰসিংহ পাত বিলাক মানে এ ভাজি লোৱাৰ পিছত সেই বল খিনি এটা দি দিলে এতিয়া ধুনীয়াকে তাতে লাগি যাব নহয় বল খিনিত অলপ ভাজি ল'ব আৰু লৰাই থাকিবা লৰাই লৰাই মানে অলপ ভাজা নিচিনা যেতিয়া হৈ যাব আগতেতো নিমখ দিয়া থাকিবই সেই পানীখিনিতে সেয়া তাৰপিছতে হৈ যাব আৰু বেছি সময় নালাগে মানে তোমাৰ বিছ মিনিটমানতে গোটেই বস্তুখিনি হৈয়ে যায় ৰেডি খাবলে। তাৰপিছত ভাজি লোৱাৰ পিছত আৰু অলপ চ চ'চ বা চাটনি লৈ পেলাই কিবা এটা চাটনি বনাই ল'বও পাৰা নহ'লে যদি চ'চ আছে চচৰ লগত খাব পাৰা ভাল লাগে দেই সেইটো খাই মই তেনেকে বনাও কেতিয়াবা।
অ মই বনাই চাব লাগিব এইটো
আৰু হেল্ডিও হয়, বস্তুটো মানে বেছি তেলেও খৰচ নহয় সেইটো বনাব পাৰা।
উ আজিকালি তাতে আমি চব এতিয়া অ নিজৰ হেল্থৰ কথা ভাবা হৈছো ন সেইটো কাৰণে খোৱা বোৱা অকমান ককম তেল থকা বিলাক খাব বিচ তাৰো
অ সেইটো এইটো-এইটো কিন্তু তেল তেলো কম লাগে আৰু ভাপত সিজোৱা হয় যে, সেইকাৰণে হেল্ডিও হয় আৰু আৰু তাত আৰু মানে বহুত হেৰিকেও বনাব পাৰি তাত অলপ জলকীয়া চলকীয়া দি স্পাইচি কৰিও বনাব প মই মানে ইমান বেছি জ্বলা চলা নাখাও যে মই তেনেকেই বনাম চাটনিটো বা চচটোত অকণমান জ্বলা থাকেই নহয়।
অ থাকে-থাকে সেই কিনা চচটো যে
উম-উম নহ'লে চাটনি এটা বনাই ল'ব পাৰি বাদাম বিলাহী দি পেলাই। বা বিলাহী পুৰিও ল'ব পাৰি বা চাটননিটো বনাবলৈ বেছি সময় নালাগে নহয় ধনিয়া পাত বিলাহী চলাহী তেনেকে মিক্সিত পিচি দিলে চাটনি এটা হৈয়ে আছে।
তাকে মই এইটো বনাইছ চাম দেই এদিন।
অ সেইটো বনাই চাব পাৰা, আৰু এনে কি খাই ভাল পানো তুমি?
মই পনীৰৰ যিকোনো ৰেচিপি মোৰ প্ৰিয়। পনীৰ থাকিলে মই ভাল পাওঁ উম মই খুব ভাল পাওঁ।
মাছ মাংস?
মাছ মাংস মাংসটো ভাল পাওঁ মানে ভাল পাও মানে মোক কেনেকুৱা জানাই ভাল পাওঁ বুলি সেই বুলি সদায় খাব নোৱাৰো। নাই তেনেকে আৰু সপ্তাহটোত এদিন দুদিন থাকিলেই মোৰ মানে চলি যায় আৰু কিন্তু সদায় খোৱাকে আমনি কিন্তু এই পনীৰটো মোৰ ভাল লাগে আৰু পনীৰৰ মানে যিকোনো ৰেচিপি বা পনীৰ মানে গ্ৰেভিয়ে হওক বা ভাজিতে হওক বা পকৰয়েই হওক বা যিকোনোৱে হওক মোৰ ভাল লাগে আৰু আৰু মাংসৰ ভিতৰত এই ম কিটো ভাল লাগে লোকেল মুৰ্গী আৰু পোলাও এই দুটা বৰ ভাল লাগে বত
অ-অ-অ হয়-হয় মাংসত পোলাতে থাকিলে ভাল লাগে বাৰু ময়ো ভাল পাওঁ সেইটো,
উম উম আৰু তুমি কি খাই ভাল পোৱা?
মই এই পনীৰ ভাল পাওঁ এনেই মাছ ভাল পাওঁ মই মাছৰ টেঙা জোল ভ ভাল পাওঁ বা কেতিয়াবা বইল মাছো ভাল পাওঁ মানে বেছি মছলাচছলািয়াতো ভাল নাপাওঁ
অ অ মই তোমাক সুধিম বুলি আছিলো এই বইল মাছটো কেনেকে বনাইনো মই নাজানো শিকাই দিয়াচোন ভাল লাগে মই খাই
অ অ বইল মাছটো মানে হেৰি হ'ব লাগে কি বুলি কয় উ মানে দুটা আছে এটা মানে অলপ মানে অলপ অলপ তেল দিয়া হয় আৰু এটাত মানে একেবাৰে তেল দিয়া নহয় নেমু দি কৰা হয়। নেমু মানে কেইবাটাও ৰেচিপি আছে আচলতে খৰিচা দি কৰিব পাৰি নেমু দি কৰিব পাৰি বিলাহী দি কৰিব পাৰি মই বেছিভাগ নেমু দিয়া আৰু বিলাহী দিয়টো বনাওঁ আৰু নেমু দিয়াতটো মানে মাছ কেইটা কেইপিচ মাছ মানে অল পেটৰ ফালৰ মাছ হলেেছি ভাল হয় আৰু কাঁইটটো কম থাকে যে তাতে মানে পানীত অলপ নিজৰ জোখমতে পানী অলপ কেৰাহিত দি তাত অলপ হেৰি নিমখ জোখমতে নিমখ আৰু এই অকণমান তেল দিব লাগে পিছ নেমু চেপি দিবাগোনে নেমু অলপ ধৰা চাৰি পাঁচ পিছ মাছৰ কাৰণে এফালমান নেমো আৰু ভালমান নেমু তাতে মানে এবাটিমান পানী দিব লাগে উম যিিত পাচনত আমি গৰম পানি বইল কৰিম আৰু কেৰাহী এটাত বা চচপেন এটাত হ'লেও হ'ব তাৰপিছত তাতে পানীখিনি বহাই তাতে মাছ দি নেমু চেপি দি ৰসখিনি দি আৰু জলকীয়া ফালি ফালি দিব লাগে ধ নিমখ জুখ। সতে দি আৰু মানে পানী খিনি অলপ অলপ থাকোতে মানে পানীখিনি শুকুৱাই দিব লাগে আৰু তাতে মাছটো সিজিয়ে যাব নহয় তাত দি দিলে মানে ঢাকি দিব লাগে আৰু তাৰপিছত ধুনীয়া থাকিলে দি দিব পাৰি লষ্ট ন নহ'লে মানধনিয় পাতিলেও সেই তেনেকেই হৈ যায় বহুত মানে সহজ বেছি সময় নালাগে মানে পাঁচ মিনিট মানতে হৈয়ে যায় পাঁচ দহ মিনিট মান ভিতৰতে হৈয়ে যায় আৰু
কিজে যায় ন ভালদৰে
উম সিজি যায় পানীতটো শুকোৱা মানে ম সেইটোৱে পানী একে বহুত পানী দিব নালাগে আৰু উ ধৰা তিনি চয় পিছ মাছৰ কাৰণে এবাটতি পানী দিলা আৰু পানীখিনি শুকাই শুকাই আধা বাাতিত তাকে অকমান যেতিয়া কমি যাব মানে অকণ অকন থাকিব আৰু সেই তেতিয়াই ন নমাই িব অফ কৰিব দ লাগে আৰু গেছটো জলকীয়া অকমান জ্বলা টেঙা খোৱাদটো আহে যে সেইটো ভাল লাগে খাই
কিন্তু এই যেতিয়াি মানে সিজাবলৈ যেতিয়া ঢাকি থোৱা যায় তেতিয়া আকৌ শুনি পেলাই মানে অলপ ৰ পিছত লুটিয়াইও শুই লবি নেকি?
অ অ লুটিয়াই দিলেও হয় নিজিলেও হয় লুটিয়াই দিলে ভাল আৰু
ভালকে সিজি যায় ন তে
দুটাই ভালকে সিজি যায় অ
উম
তেনেকে তেনেকে খালে ভাল ভাল মানে মাছ বেছি তেল হেৰি বেছি ফ্ৰাই কৰি খোৱাটো আচলতে ইমান ভাল নহয় বুলি কয়
উম
কিন্তু এই বইলকে খোৱাটো মানে হেল্থৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল বুলি কয় আগৰ দিনতো মানুহে তেনেকে তৰকাৰী উতলাই উতলত মাছ দি তেনেকেই খাইছিলে আজিকালিহে বেছিকে ফ্ৰাই চ্ৰাই কৰি খোৱা হয়
উম মই এনেই ফ্ৰাই কে খাই ভাল পাওঁ কিন্তু এই বইল মাছটো খাই ভাল পাওঁ যিটো টেঙাটো যে টেঙা টেঙা সোৱাদটো আহে সেইটো বৰ ভাল পাওঁ
আৰু নহ'লে খৰিচা দিও বযেল কৰিব পাৰি উম এই বহুত আছে খৰিচাও অ খৰিচা মানে সেই তেনেকে নেমু নেমু নহ'লে সেই খৰিচ একেই আৰু তাত খৰিচা দি দিলেই হ'ল অলপ অলপ জালুকৰ গুৰি চুৰি দি দি দিব লাগে তেতিয়া মানে এই হেৰিটো আহে জালুকৰ গোন্ধটো আহে যে ভাল লাগে খালী মানে জোলটো কম হয় আৰু তেতিয়া মানে সেয়া আকৌ দাইল অকণ বনাব লাগিব মানে বেছি পনীয়া কৰিলে ভাল নেলাগে খাই এনেই মাছৰ জুল বনালে কেতিয়াবা আমি দাইল নবনাৱে অন্য যেতিয়া পানীলাও বিলাহী বা হেৰি জিকা নেমু এতিয়া এতিয়া জিকা ছিজন জিকা নেমু দি মাছ খোৱা হয় আকৌ মানে মই টেঙা মানে মাছৰ টেঙা জুলে ভাল পাওঁ মানে বেছিভাগ টেঙাই বনাওঁ টেঙা মৰা পাত দি বনাওঁ নহ'লে থেকেৰা টেঙা দি বনাওঁ বা এ কেঁচা আম দিওঁ বনাব পা পাৰি এ মাছ মাছটোয়ে খাই বেছি মাংস মানে মই সেই লোকেল মুৰ্গীটোৱে খাই ভাল পাওঁ অন্য বেলেগ ছাগলী মাংস খাই ভাল পাওঁ হ'লেও খুব কম খোৱা হয় ছাগলী মাংসটো ইমান খোৱা নহয়
ছাগলী মাংসটো এই বিয়াবিলাকত গ'লে ভাল লাগে ন খাই
অ এই বিয়াবিলাকত গ'লে ছাগলী মাংসটো খাওঁ তেতিয়া মই বিয়াবিলাকত সাধাৰণতে ব্ৰইলাৰ দিয়ে যে ব্ৰইলাৰ মাংসটো মই তেতিয়া নেখাওঁ ছাগলী মাংস আহ ছাগলী মাংসটো খাই দিওঁ এনেই ঘৰত ইমান বনোৱা নহয় কেতিয়াবাহে খোৱা হয় অ সেইটো এই অ অ বাৰু ঠিক আছে তুমি এইটো বলাই পেলাই কবা কেনেকুৱা পালা খাই
অ অ মই বনাম বাৰু সোনকালে এইকেইদিনৰ ভিতৰতে বনাম মই আৰু যদি পাহৰো মই আকৌ ফোন কৰিম দে আপোনাক
উম
উম
উমহ উমহ